অঁ শুনিছে নো?
অ শুনিছো। আপুনি শুনা পাইছে মোৰ কথা?
শুনা পাই আ। আপোনাৰ কি খবৰ বাকী?
মোৰ খবৰ ঠিক-ঠাক চলি আছে। আপোনাৰ ক'ব পিছে কেনেকুৱা গৈ আছে দিনবলাক?
মোৰ ঠিকে গৈ আছে, গৰমতটো বহুত পৰিছে।
হয় হয় গৰমটোৰ কথা নক ক'বা গৰম বহুতে পৰিছে ক'ব গ'লে, মাজে মাজে ব উম ব, ৰষুণো দিয়ে গৰমো দিয়ে আৰু তাৰে মাজত গৰমটো বহুত থাকে।
মানে বৰষুণ দিলে, মানে এই গৰমটো যোন গৰম পৰিছে নহয়, সেই গৰমতটো নাই যোৱা, বৰষুণ একেৰাহে তিনিদিন দিলে। একেৰাহে নিদিলে মানে কি আপোনাৰ ৰখি ৰখি হলেও দিলে, কিন্তু এই গৰমটো যোৱা নাই। যোনটো গৰম যাব লাগে।
সেইটোয়ে। গৰমটোতো যোৱা নাই, তাৰে তাৰে পিছত বৰষুণ দিয়াৰ পিছত কৃতিম বানপানীও হলে। তাতেও বহুত অসুবিধা, মানে সমস্্যাই বহুত ক'ব গলে। এইফালে গৰম দিয়ে, এইফালে বানপানী।
আপুনি এতিয়া চহৰত থাকে, নে গাঁৱৰ পিনে থাকে?
নাই নাই মই চহৰত থাকো।
চহৰতো বানপানী হৈছে কি কাৰণ?
সেইটোয়ে ক'লো ন, চহৰতো মানে বানপানী হয় তো বহুত বিলাক কাৰণ আছে, কব গলে। আমাৰ ড্ৰেইনেজ যোনটো চিষ্টেম আছে এইটোতো প্ৰথমত একো ভাল নহয়, আৰু, নলা নৰ্দমাত যতে ততে মানুহ বিলাকে পলিথিন পেকেট জাবৰ চব পেলাই দিয়ে, নালা ব্লক হৈ যায়, জাম হৈ যায়।
হয় হয়, এইটো হয় বাৰু, এইখিনিটো আমাৰে ভুল হয় যোনটো যোনটো বস্তু আমি, নেপেলাইও থাকিব পাৰো, হেৰি কৰিব পাৰো।
আচ্ছা, মোৰ মোৰ এটা প্ৰশ্ন আছিল, এতিয়া আমাৰ মানুহ বিলাকৰ মানে তেনেকুৱা হৈ গৈছে, আমি যতে ত'তে যাবৰ পেলাও, ঠিক আছে, কিছুমান মানুহ নেপেলাই, কিছো মানুহ পেলাই। ত' আপুনি বস্তুটো মানে যদি ঠিক কৰিব বিচাৰে, আপুনি কি পদক্ষেপ লব মানে? যদি বস্তুবিলাক ঠিক কৰিব বিচাৰে মানুহৰ মাজত যদি সজা, স যদি আনিব বিচাৰে।
সজা কথাটো মানে কি আমাৰ যোনটো হেৰি চলি আহিছে, জেনেৰেশচন টো চলি আহিলে, সেইখিনি আমি জেনেৰেশচন খিনি বুজিব পাও যে য পেলাব নালাগে, আমাৰ আগৰ যিটো জেনেৰেশ্যন আছিলে যোনখিনি, সেইখিনিয়েতো ভাবে কি যে আমি নিজৰ চৌকুদতটো চাফ ৰাখি কিনে, বাকী খিনি লেতেৰা কৰি গ'লেও একো দি দিগদাৰ নহয়, কিন্তু আজি দিগদাৰ হৈ সেইটো বস্তু, সেই বস্তুতটো ইহতে বুজি পোৱা নাই।
উম, কিন্তু এইটো কৈছো আমাৰ যোনটো জেনেৰে্যন আছিল, গোটেইখিন মানে অ' আমাৰ থল ঠিক হোৱা।
আমাৰ তলত যোনটো আহিব, সি সিহঁতৰ মানে, স্কুলৰ পৰা হওক ঘৰৰ পৰা হওক গোটেইখিনি বস্তু শিকাই পঠোৱা হয়।
শিকা পঠাব লাগে, আচ্ছা, তাৰ বাহিৰেও যদি আপুনি কিবা নতুন মানে কিবা এটা ভাল যে কিবা পদক্ষেপ ল'ব বিচাৰে, এইবিলাক বিষয়ৰ কাৰণে ত আপুনি কেনেকুৱা টাইপৰ এটা মানে প্লেন বনাব, কি কৰিব আপোনাৰ মতে কি হ'ব পাৰে বস্তুবিলাক, কাৰন কি সেইটো আমাৰ নতুন, উঠি অহা যোনটো প্ৰজন্ম আছে। ইটোৰ কাৰণে বহুত সময় লাগিব, কিন্তু আমাৰ এতিয়া কব গলে উম হেৰি বহুত আছে, আমাৰ পপুলেশ্বন টো বহুত আছে, আমাৰ প্ৰজন্মৰ। ত' ইহঁতক মানে সজাগতা কৰিব লাগিব, এইবিলাক বস্তুৰ পৰা ত এইটোৰ কাৰণে আপুনি কেনেকুৱা টাইপৰ মানে, পদক্ষেপ বিলাক লব আপোনাৰ মতে কি হ'ব পাৰে? মানে আপুনি যদি নলয়, চৰ চৰকাৰেও যদি চৰকাৰেও কেনেকা পদক্ষেপ ল'ব পাৰে এইবিলাক বিষয়ে।
চৰকাৰে লৈছিলে মাজতে, যোনটো কৈছিলে ছিংগেল ইউজ প্লাষ্টিক। অ' অকল খালি একবাৰেই ইউজ কৰিব, হেৰি ব্যৱহাৰ কৰিব পাৰে প্লাষ্টিক।
মানে কি মই কৈ আছো, কি কৰিব লাগিব এইটোতো মানুহকতো ক'বই ন প্লাষ্টিক বন্ধ নকৰিব, এইবিলাক কৰিব এইবিলাক মানুহ বিলাকে আকৌ চেমে কৰিব কিন্তু কি কৰিব লাগে মই কৈ আছো যেনে অ কওক আপুনি
এইটো প একবাৰ ইউজ কৰা পলিথিন বা কিবা এইটো বন্ধ কৰিব লাগে তাৰপিছত আপোনাৰ জেগাই জেগাই ডাষ্টবিন লগাব লাগে য'ত আপুনি
হয়
পেলাব পাৰে ভাল সঠিক জেগা এটাত থব লাগে যে এইখিনি জেগাতে পেলাব তাৰে ডাষ্টবিনৰ বাহিৰতো নেপেলাব আপুনি তলতো থৈ যাব নোৱাৰে আপুনি ডাষ্টবিনৰ ভিতৰতে থব চৰকাৰে আহিব বস্তুখিনি লৈ যাব এটা সঠিক জোগাত থব থৈ কিনে তাক কেনেকে ৰিউজ কৰিব পৰা বস্তুখিনি ৰিউজ কৰিব যোনখিনি নোৱাৰে সেইখিনি বস্তু থৈ কিনে সিহঁতে কি কৰিব পাৰে তাৰে পিছত সেইখিনি ভাবিব লাগিব সেনেকে বস্তুখিনি যদি কৰা যায় তেতিয়াহে আমাৰ বস্তুবিলাক
উ শীত মানে কি যোনটো বস্তু আপুনি ক'লে এনেকুৱা বস্তু চলি আছে এইবিলাক মানে চবে চৰকাৰে চবে মানুহক কৈও আছে কিন্তু মানুহৰ ম যোনটো চিন্তাাধাৰা আছে মানুহে এনেকে নাভাবে যে মই গৈ আছো গৈ কি বিনত পেলাম ওচৰত যদি একো না থাকে ত' য'ত জাবৰ অলপ জমা হৈ থাকে টাটেই পেলাই দিয়ে ত তেনেকুৱা মানুহৰ মানে উ এ মানে মাথা তেনেকুৱা আহি গৈছে যে আমাৰ এইটো ইমান এটা দেখাৰ দৰকাৰ নাই আমি এইটো চিন্তা কৰি লাভ নাই এইটো জোনে জাবৰ চাফা কৰে এইটো সিহঁতে কৰিব বাট অ অ ই অ ই চাব মানে কৈ আছো মই মই কৈ আছো এইটোয়ে কৰিছো আমি এইটোয়ে কৰিছো আমি নিজে ভাবিব লাগিব মই ভাবো আপুনি ভাবে কিন্তু বহুত মানুহ আছে ইহঁতে এতিয়ালৈকে ভবা নাই বস্তুটোতো এই বস্তুটোতো অলপ চেঞ্জ কৰিব লাগে ত এইটো কাৰণে কি কৰিব লাগিব সেইটো কাৰণে কি কৰিব লাগিব আমি এনেই সৰুৰ পৰাই যেনেকে আমাক স্কুলত শিকাইছিল অ আ ক খ শিকাইছিল ন বস্তুটো যে শিকাৰ পিছত আমি কি কৰিব পাৰিম ত তেনেকে চব মানুহ বোৰ এতিয়া দি শিকাব লাগিব যে জাবৰ দাজবিনতে পেলাব তাৰ বাহিৰত নেপেলাব তাৰ বাহিৰত পেলালে কি কি ফলাফল হ'ব পাৰে ভৱিষ্যত কৃত্ৰিম বানপানী হ'ব পাৰে আৰু কৃত্ৰিম বানপানীৰ সমস্যা বিলাক আপোনালোকে ভুগিব তেনেকুৱা এইটো
অ সেইটো হয়
উ
অ', সেইটোও হয়। তাৰপিছত আপোনাৰ চব বস্তু লাহে লাহে কলেও হয় মানে এনেকুৱা। লাহে লাহে বস্তুবিলাক শিকে যেনেকে, এতিয়া এটা আমি এতিয়া আমি নিজৰ মাথাৰে ঢুকি পাইছো, যে এইখিনি বস্তু কৰিব লাগে সে খিনি বস্তু আজি যদি এইটো পেলাইছো, আজি এতিয়া আপুনি সেই বস্তুতো সমস্যা নহয়, আজি পেলাই গৈছে সেইটো সমস্যা নহয়। আজি পেলাই গৈছে, আপুনি তিনিদিন পিছত আপুনি সেইটো সমস্যা হ'ব। যিহেতু যেনেকে বৰষুণ দিলে আজি, আজি বৰষুণ দিয়াৰ লগে লগে নালা এটা বন্ধ হৈ গৈছে। কাৰণটো কি? এই বটল, এই প্লাষ্টিক, এই জাবৰ। সেইখিনি পৰিছে মানে। সেইটোকাৰণে বন্ধ হৈছে, আজি আপুনি তিনদিন পিছতহে সেইখিনি গম পাইছে, যে অ', এইখিনি পেলাব নালাগিছিলে আমি।
সেইটোৱেই।
আৰু যোনে যোনে পেলাইছে, সিহঁতকো মানা কৰিব লাগিছিলে আমি। কিন্তু মানুহিলাকে সেইটো বস্তু বুজি নাপায়। চৰকাৰৰ, চৰকাৰৰ গাটো দোষ নাই।
নাই, নাই, নাই। চৰকাৰৰ গাত একো দুখ নাই মানে, কব কৈ দব কৈ আছো যে এইটো এনেকুৱা হৈ গৈছে, আমি অলপ ক'ব গ'লে এতিয়া আমি বাচ্ছা হৈ আছো। মানুহৰ মানুহ কেইটা গোটে বাচ্ চ্ছা হৈ আছে এইটো ক্ষেত্ৰত, যে আমি কেনেকে ৰাস্তা-ঘাটত চলিব লাগে, ক'ত জাবৰ পেলাব লাগে, ক'ত পিক পেলাব নালাগে। এ তেনেকুৱা ক্ষেত্ৰত আমি মানুহ বিলাক ক'ব গলে এতিয়া বহুত সৰু হৈ আছো, এইটো আমাৰ চিন্তাধাৰাত। ত' এই চিন্তাধাৰাটো অলপ চেঞ্জ কৰিব লাগিব, এইটোৰ কাৰণেহে যেনেকে সৰুৰ পৰা আমাক অ, আ, ক, খ শিকাইছিল। এই চে প্ৰকাৰৰে, আমাক এনেকে ৰাস্তা চিভিক চেনচ যোনটো বুলি কয়। ইটো শিকাব লাগিব। কাৰণ কি সৰুতে যদিও স্কুল কলেজে যদি শিকাইছিল নাজানো।
স্কুল কলেজত শিকাইছিলে আপোনাৰ, চা চতুৰ্থৰ পৰা হেৰি থাকে, সমাজ বিজ্ঞান বুলি থাকে। কিন্তু সমাজ বিজ্ঞানৰ খালী পাছ হবলৈ শিকাইছিলে, তাতে যে ভিতৰত কি খিনি লেখা থাকে যে এইখিনি জাবৰ ইয়াতে নেপেলাব এইখিনি ভিজা যাব, এইখিনি বেলেগ জেগাত থব, এইখিনি শুকান জাৱৰ, এইখিনি বেলেগ ইয়াত থ'ব, স সেই সমাজ বিজ্ঞানত এই ভৱিষ্যতলৈ আপোনাৰ এতিয়া, হেৰি কি কয়। এইখিনি জাবৰটো এইখিনিতে সীমিত নাথাকে, এই জাবৰ খিনি এই প্লাষ্টিক খিনি আপোনাৰ বৰষুণ দি কেনে বাহিৰত ল লৈ যাব এতিয়া নদীত পৰিব, পুখুৰীত পৰিব। মাছে খালে মাছ বেয়া হ'ল। তাৰ তাতে যোনটো জীৱন যাপন কৰে মাছ হওঁক, কিবা হওঁক, পুখুৰী নদী, সাগৰ সিহঁতৰ হেৰিতটো বেয়া হৈ আছে। লাইফ চেইনটো বেয়া হৈ আছে সেহেতৰ, সেহেতৰ বেয়া হৈছে মানে আমাৰ বেয়া হৈ আহি থাকিব।
এইটো মানে ক'ব গ'লে বহুত ডাঙৰ সমস্যা কাৰ হ'ব জানে? আমিতো প ষাঠি সত্তৰ বছৰ আমি থাকিম। আমি যোনটো সময়সীমাত থাকিম, এইটো টাইমত যদি সব মানুহ বিলাক যদি এনেকুৱা মানে প্ৰকৃতিৰ লগত যদি বেয়া হেৰি কৰে, তে আমাৰ পিছৰ যোনটো জেনেৰেশ্যন আছে। সিহঁতক মানে বহুত বেয়াকে এইবিলাকত ভুগিব ক'ব গ'লে। ত' আমি দুখী হম যে, আমি যদি ভুল কৰো ত' ভৱিষ্যতে গৈ কিনে তেওঁলোকে বহুত বেয়াকে ভুগিব, ত' তেওঁলোকৰ কষ্ট টো মেইন, কষ্টৰ মানে মেল মূল কাৰণ বিলাক আমিয়েই হম কবলৈ গ'লে।
হয়, হয়, হয়। এইটোৰ কষ্টৰটো মূল কাৰণটো আমি হ'ম আৰু আমাৰ আগ যোনখিনি জেনেৰেচন আছে, সেইখিনিও আমাৰ কাৰণে কষ্ট আমি, আমি বুজি নোপোৱা হৈছো, আমি বুজি পাই আছো, আমি কিবা এটা চাই আছো, হেৰি কৰিছো। আমাৰ আগৰ জেনেৰেশ্যনটো কিবা এটা চাই কিনে বুজি পাইছিলে। কিন্তু বুজিও নুবুজা ভাও জুৰি থাকে যে, আজি ৰাতি নখ কাটিব নাপায়।
অ' অ' তেনেকুৱা টাইপ আছিলে এইটোয়ে অ'।
অ' নখ কাটিব নাপায় যে নাপায়টো চলিছে কিন্তু কিয় নাপায় সেইটো বস্তু সুধিব নোৱাৰে। কাৰণ নাপায় কি কাৰণে আগৰ দিনৰ মানুহৰ লাইট নাছিলে, কাৰেণ্ট নাছিলে তেতিয়া এনেকুৱাও নাছিলে যে ব্লেড আছিলে ব্লেডেদি কাটিব পাৰে হেৰি কি কয় নেইল কাটৰ আছিল নেইল কাটাৰদি কাটিব নোৱাৰে সিহঁত দাহেদি কাটিছিলে ত ৰাতি আন্ধা ঘৰত যদি দাহে দি এখন আপোনাৰ ভৰিৰ নখে হওঁক হাতৰ নখে ক তেতিয়া যদি হাতটো কটা যায় নখটো নখৰ জেগাত যদি আঙুলিটোও কাটা যায় তেতিয়াতো বহুত ডাঙৰ সমস্যা হয়। তেতিয়াতো আপোনাৰ চিকিৎসালয়ৰ ওচৰত নাথাকে ত' সেইবিলাক ভাবি কিনেহে নাপায় বুলি কৈছিলে। আৰু এতিয়া আপুনি যদি ভাল সেনেকুৱা যদি আপুনি যদি ভালক কাটিলেও আপুনি নখটো ভালকে কাটিলেও বাৰু আপুনি ক'ত পেলাইছে কি পেলাইছে নাচাই নহয় আপুনি এতিয়া ভাত খাওঁতে যদি সেইটো গুচি যায় আপোনাৰ লগত পেটত সেইটো এটা ডাঙৰ সমস্য হ'ব।
সেইটোয়ে সেইটোয়ে সেইটো য তেনেকুৱা টাইপ যদি আৰু এটা নিয়ম থাকিলে হয় যে আমি জাবৰ বিলাক ডাষ্টবিনতে পেলাব লাগিব। তেনেকুৱা ৰাতি নখ কাটিব ন নাপায়, শনিবাৰে চুলি কাটিব নাপায়, তেনেকুৱা থাকে ন নিয়ম। যদি এইটো নিয়মৰ থাকিলে হয়, আৰু কিছুমান নিয়ম থাকিলে হয়। ত ক'ব গলে, আমাৰো আমি তেনেকুৱা অভ্যাস হৈ গ'লো বস্তু বিলাকত ত আমিও তেনেকুৱা ভুল নকৰিলো হয়।
মানে কি হৈ গৈছে আমাৰ মানে, সমাজখন এনেকুৱা হৈ গৈছে গোটেই ভাৰতবৰ্ষত। যে যোনটো সহজ কাম, নাপায় বুলি কৈ দিয়াৰ লগত নোৱাৰিলেও হৈ যায়। যোনটো সহজ কাম খালি, সেইটো বস্তুকে নাপায় বুলি কৈ থৈ দিছে, এই জাবৰ পেলোৱা গছ কটা, হেৰি কটা সেইবিলাক নাপায় বুলি কোনোদিনে নকয় সিহতে। সিহঁতোক পাই বুলিয়ে কয়, এতিয়া আগৰ দিনত বহুত আগৰ দিনৰ মানুহবিলাক ডাঙৰ ডাঙৰ গছ বিলাক নাকাটিছিলে। কাৰণ তাৰে তলত আপোনাৰ শুইছিলে।
উম বহিছিলে, চাই দিছিলে সেইকাৰণে।
এতিয়া, এতিয়া কি আৰু হেৰি কি কয়, উন্নতি কৰিম বুলি কৈ কিনে সেইটো গছ কাটি দিলে। ইটো গছ কাটি দিলে, সেনেকে উন্নতি নহয় আচলতে। চব বছৰ উন্নতিৰ এটা প্ৰক্ৰিয়া থাকে, সেইটো প্ৰক্ৰিয়াৰ মতেদি যাব লাগে।
যাব লাগে, তথাপি
ঠিক আছে তেনেহলে।
ঠিক আছে তেনেহ'লে আজিৰ কাৰণে, সেইখিনি ভাল লাগিল কথা পাতি আকৌ কথা পাতিম, কিবা তেনেকুৱা ভাল, বিষয় লৈ কিনে ঠিক আছে। ধন্যবাদ, শুভৰাত্ৰি।